নমস্কাৰ।
হয় ব্যস্ত নেকি?
নাই, মই ব্যস্ত নহয় বাৰু, কওঁকচোন, আপুনি কিয়ৰ কাৰণে ফোন কৰিলে মোক।
মই এটা বিশেষ কাৰণত আপনি ভাবিছিলো, ধৰি লওক আমাৰ অসমৰ
হয়।
কেইটা মান নদীৰ বিষয়ে আলোচনা কৰো বুলি।
হয়।
অ', পাতিব পাৰিম নে?
হয়, হয়, নিশ্চয়, পাতিব পাৰিব।
আপুনি আপোনাৰ কেইখনমান ওচৰে পাজৰে বা আমাৰ অসমৰ প্ৰধান নদীৰ বিষয়ে ক'ব পৰিব নেকি?
হয় নিশ্চয়, হয় মই এতিয়া আৰম্ভ কৰিম তেতিয়াহ'লে, হ'ব?
হয়, হয়, হয়।
হয়, ত' আমাৰ অসমত হা প্ৰধান নদী বুলি ক'লেতো আমি ব্ৰহ্মপুত্ৰ নদীখনৰ কথা ত' আমি ক'ব লাগিব, আৰু ব্ৰহ্মপুত্ৰ নদীখন আমাৰ তেখেতে মানে ব্ৰহ্মপুত্ৰ, এটা মাত্ৰ
হয়।
অ', মানে আমাৰ ভাৰতবৰ্ষৰ এটা মাত্ৰ অ', জোনটো কি পুৰুষৰ নামত আছে, নদী, এইটোহে ব্ৰহ্মপুত্ৰ নামটো।
বাকী যিমান আপুনি চাব যায়, আপুনি ভাৰতবৰ্ষত যিমান নদী আছে চব মানে মহ মহিলাৰ নামত নামেদি হৈছে, ত' সেইটোৱে, আমাৰ ব্ৰহ্মপুত্ৰখনে এটা মাত্ৰ নদী মানে জোনটো ডাঙৰ নদীবিলাক বিলাকৰ ভিত, ভিতৰত কৈছোঁ মই, ডাঙৰ জোনটো বিলাকৰ নদী। ত' এইটোৱে ব্ৰহ্মপুত্ৰ নদী হয়, ত' ব্ৰহ্মপুত্ৰ প্ৰথমতে মাচদি সেইটো অ', জোনটো আমাৰ হয় মানে জোনটো মানচৰাবাৰ বুলি এটা, এটা মানে বিল আছে, বা ডাঙৰ জল বা মানে জলশাই আছে, এই জলশাই পৰা বৈ আহে মানে এইটো ওপৰত। প্ৰথমে, এইটো তিব্বত অ', তিব্বত দেশত আছে এইটো। ত' তাৰ পৰা বৈ আহে, এতিয়াতো প তিব্বত বুলি কয় এতিয়া। কিন্তু আ, আগতে তিব্বত কৈছিলে, এতিয়াটো মানে চীন দেশৰ আণ্ডাৰতে আছে। ত' তে ত' এইটো বৈ আহে, তেতিয়া তাতে মানে তিব্বতত কয়, ব্ৰহ্মপুত্ৰক কয় কি তাত ইয়াৰলুং চাম প বুলি কোৱা হয়, নদীখনৰ নামটো, ত' তাৰপিছত যেতিয়া সেইটো অৰুণাচল প্ৰদেশত সোমায়, এতিয়া অৰুণাচল প্ৰদেশৰ হয় এইটো নদীকে কোৱা হয়, আমাৰ চিয়াং নদী বুলি কোৱা হয়। ত' চিয়াং নদী এইফালে আপোনাৰ বৈ আহে অৰুণাচল প্ৰদেশৰ পাছিঘাট লৈকে। ত' পাছিঘাটত আকৌ এইফালে আমাৰ অৰুণাচল প্ৰদেশৰে যেনে কয় লোহিত নদী, অ', আপোনাৰ সেইটো বৈ আহে এইটো চাইনাৰ পৰাই বৈ আহে, কিন্তু অৰুণাচল প্ৰদেশৰ জোনটো লোহিত জিলা পৰা বৈ আহে, অ', লোহিত জিলাৰ মাজেদি বৈ আহে মানে, ত', এনেকৈ তাতে পৰশুৰাম কুণ্ড বুলি এটা জাগা আছে। লোহিত নদী তাতে ওচৰত, ত' এইটো জাগাত মই গৈছিলোঁ মানে, বহুত ধুনীয়া পৰশুৰাম কুণ্ডটো, চাবলৈ কাৰণে। আৰু তাতো মানে পানীটো বহুত চেঁচা মানে, ঠাণ্ডা পানীটো। ত' সেইটোৱে হয়, যি কি নহওক অ', লোহিত নদী আৰু ইফালে চিয়াং নদী, লগ লাগি যায় আপোনাৰ পাছিঘাটত, ত' এই পাছিঘাট ঘাতৰ পৰাহে আমি এইটো নামকৰণ হৈছে, ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় আৰু না।
হয়।
হয়। ত' গৈ ব্ৰহ্মপুত্ৰ নদীখন গৈ কিনে আপোনাৰ বাংলাদেশত এইটোকে। মানে যমুনা নদী বুলি কয়, তাৰপিছত গংগাৰ লগত লগ লাগি। আমাৰ বংগোপ সাগৰত মিলি যায় আৰু পানীটো, নদীটো। তো। যেনেকৈ আমাৰ অসমত আৰু বিভিন্ন ধৰণৰ সৰু সৰু নদী আছে, যোনবিলাক নদ। নদী মানে আমাৰ ব্ৰহ্মপুত্ৰত মিলি মিলি যায়, যেনেকৈ। অ', আমাৰ। শংকোশ্ৰী বা নদী বা আই নদী, মানা নদী। আৰু তাৰোপৰিও পুঠিমাৰী নদী, বেঁকী নদী, সেনেকুৱা আছে আৰু তাৰোপৰিও আছে আমাৰ। সোৱনশিৰি আৰু দিহিং আৰু এইফালে আছে আপোনাৰ। আপোনাৰ আছে, বেলশ্ৰী নদী আছে আৰু। মৰা ধনশিৰি বা ধনশিৰি নদী, ডাঙৰ ধনশিৰি মানে। এই মৰাধনশিৰিটো মানে সৰু হয়। এইটো আপোনাৰ ওদালগুৰি জিলাত আপুনি দেখা পাব এইটো নদী, ত' আৰু ধন। ধনশ্ৰী নদী যোনটো সেইটো কাৰ্বি আংলং জিলা এইফালে আছে। ত' আৰু তাৰপিছত কপিলি নদী, কপিলি নদী আছে আপোনাৰ। আছে আপোনাৰ আৰু ইফালে বৰগাং নদী আছে। আৰু আপোনাৰ গাভৰু নদী আছে, হয় গাভৰু নদীতটো আপুনি শোণিতপুৰ ডিষ্ট- ক'ত দেখা পাব আৰু তাৰ উপৰিও আপোনাৰ। পাঁচ নৈ নদী আছে, যোনটো পাঁচ নৈ নদী শোণিতপুৰ আৰু ওদালগুৰি জিলাত। এইটো সীমাত আছে মানে।
হয় হয়।
শুনা পাইছে আপুনি, হয়।
হয় হয়।
ত' তাৰ উপৰিও আছে, বগী নদী আছে, ৰঙা নদী, বগী নদী এইবোৰ লখিমপুৰ জিলাত আছে।
আৰু তাৰো উপৰিও আছে আপোনাৰ ধেমাজি আৰু আপোনাৰ লখিমপুৰ- জিলাৰ যোনটো সীমা, এইটো হ'ল আপোনাৰ সোৱনশিৰি নদী আৰু। নদীত আপোনাৰ, তাতে মানে সোণ পোৱা গৈছিলে বোলে আগতে। তো সেইকাৰণে তাৰ নামটো হ'ল সোৱ সোৱনশিৰি নদী মানে। সোৱনশিৰি নদী বুলি কোৱা হয়, ত' তাতে আমাৰ ডাঙৰ এটা। এটা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট মানে, আমি য'ট বিদ্যুৎ বনোৱা যায়, তাতে বহুত। ডাঙৰ এটা বিদ্যুৎ বনোৱা। এটা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ তাতে আছে মানে। সোৱনশিৰি নদী হয় আৰু তাৰো- উপৰিও আমাৰ এইফালে যদি আমি শিৱসাগৰ ফালে যাওঁ। আপোনাৰ আপুনি মানে দেখা পাব, এইফালে যেনেকৈ বুঢ়ী দিহিং। বা দিচাং মুখ আৰু। দিচং ৰি মাই নদী, দিছাং, দিহাং। বুঢ়ী দিহিং, দিখৌ। এইবিলাক মানে বহুত কেইটা নদী আছে। এইবিলাক য'ত নেকি ব্ৰহ্মপুত্ৰ লাগি যায়, আৰু আছে যেনেকৈ। আপোনাৰ গোৱালপাৰা জিলাত আছে, আপোনাৰ কৃষ্ণাই নদী আৰু। আপোনাৰ তেনেকৈ কামৰূপ জিলাতে আছে এটা। কুল কুলসী নদী বুলি কয় য'ত নেকি তাতে ডলফিনটো পোৱা যায় আৰু ব্ৰহ্মপুত্ৰতো ডলফিন পোৱা যায়।
তো সেইকাৰণে বিভিন্ন ধৰণৰ নদী আছে আৰু বৰাক উপত্যকাত আপোনাৰ বৰাক নদী বা চুৰমা নদী এইবিলাক আছে। তো এইবিলাকেই হয়, আৰু ঠিক আছে তেতিয়াহ'লে আপোনাৰ ওচৰত মই কিবা নদী এনেকুৱা বা বিল হওঁক তেনেকা হ্ৰদ কিবা কিবি আছে নেকি আপুনি অলপ কওঁকচো তেতিয়াহ'লে।
হয় আপুনি যিকেইখন নদী ক'লে আমাৰ প্ৰায় অসমখন আপুনি গোতেই উল্লেখ কৰিয়ে দিলে তথাপিতো মই আপুনি যিবোৰ নদী ক'লে সেইটোৰ বিষয়ে অকমান মই তাৰ অ', আমাৰ সেইটো বুৰঞ্জী তাৰ পৰা অকমান ক'ব বিচাৰিম যে ব্ৰহ্মপুত্ৰ নদী যিটো আপুনি ক'লে ব্ৰহ্মপুত্ৰ আচলতে অসমৰ আটাইতকৈ ডাঙৰ আৰু প্ৰধান নদী হয়। আহ ব্ৰহ্মপুত্ৰ নদীৰ উল্লেখ অবিহনে আচলতে আমাৰ অসমখন উল্লেখ কৰাটো
হয়।
ইয়াৰ উৎপত্তি আচলতে তিব্বত কৈলাশ পৰ্বতৰ ওচৰত হৈছিলে। আৰু অৰুণাচল প্ৰদেশ হৈ পেলাই ই অসমলৈ প্ৰৱেশ কৰে নহয় নে।
হয় হয় নিশ্চয়।
হয় আৰু কৃষি, মীন পালন, যাতায়ত আৰু আহ বনসিঞ্চনত এই নদীৰ বিশেষ ভূমিকা আছে আৰু যিটো আপুনি ক'লে বৰাক নদী আচলতে বৰাক নদী দক্ষিণ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ নদী বুলি ক'ব লাগিব আমি ই কাছাৰ, কৰিম গঞ্জ আৰু হাইলাকান্দি জিলাৰ মাজেৰে বৈ যায়। এই নদীয়ে কৃষি মীন পালন আৰু যাতায়াতত সহায় কৰে বুলি মই শুনিবলৈ পাইছোঁ।
মানে পাইছো
আৰু আপুনি উল্লেখ কৰা মতে মই কেইটামান নাম কৈছো
হয়।
আহ সোৱনশিৰি নদী আচলতে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী যি টো অ', ব্ৰহ্মপুত্ৰ নদীৰ পৰাই মানে অ', বালে বেলেগ হৈ যায়।
বেলে খৈ যায় ইয়াৰে মানে বেলে খ তাৰে বল যায়
আৰু ইয়াৰো উৎপত্তি আচলতে তিব্বততে হৈছিলে। এই নদী অসমত কৃষি কৃষি আৰু জলবিদ্যুৎ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কাৰণ আমাৰ অসমৰ অ', প্ৰায়খিনি বিদ্যুৎ উৎপাদনত আচলতে এই নদীত তে অ', ব্যৱহাৰ কৰা হয় আচলতে এই নদীতে উপস্থাপন কৰিছে সোবণশিৰি নদীত আৰু যিটো আমাৰ একেবাৰে ওচৰৰ নদী হৈছে মানাহ নদী। মানান নদীৰ উৎপত্তি আহ আচলতে ভূটান পাহাৰত হৈছে, ই বিশ্বৰ ঐতিহাস্য ক্ষেত্ৰ মানৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজ ৰে বৈ গৈ ব্ৰহ্মপুত্ৰত মিহলি হৈ গৈ। আৰু নদী খন প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱিক চিত্ৰৰ বাবে বিখ্যাত। কাৰণ এইটো এটা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত আছে বুলি ক'ব পাৰি। আৰু বিভিন্ন স ৰাষ্ট্ৰীয় উদ্যান খনত গ'লে মানে
দোকানখনত গ'লে মানে
মানে এই নৰে।
নদীৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰে।
টো আমাৰ বেকী নদী যিটো আমাৰ
বেকী নদী যিটো আমাৰ বৰপেটা অঞ্চলত অৱস্থিত বেকী নদীৰ কও আ
ভটান পাহাৰ বাক্সা জিলাৰ বৰপেটা আহ আচলতে বাক্সা জিলা আৰু বৰপেটা জিলাৰ ম মেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত মিহলি হয় আৰু শুনিবলৈ পোৱা মতে আ বহুতো ক্ৰ সি আচল্ততে এই বেকী নদীৰ পৰাই
নদীৰ পৰাই অ, পানী গৈ পেলাই।
সহায় কৰে বুলি শুনা যায় আৰু বেকী নদীৰ মাছ আচলতে বহুত সোৱাদ বুলি শুনিবলৈ পোৱা যায় যিমান খিনি আমাৰ বাক্সা জিলা আৰু বৰপেটা জিলাৰ মানহবোৰৰ মাজত প্ৰচলিত যে আ বেকী নদীৰ মাছ মানে খুব প্ৰিয় আৰু সেই হিচাপে কৃষি আৰু মীন পালনত ইয়াৰ গুৰুত্ব আছে বুলি মই জানিবলৈ পাৰিছো আৰু আমাৰ কপিলি নদী যিটো আমাৰ কপেলি ন
কপিলি নদীৰ উৎপত্তি আচলতে মেঘালয় ব্বাত
উৎপত্তি হৈছে। আ, এই নদীৰ নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ যায়। আৰু ধনশিৰি নদী যিটো ধনশিৰি নদীৰ উৎপত্তি আচলতে নাগালেণ্ডৰ পাহাৰত হৈছিলে।
হয়, হয়।
মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত মিহলি হয়। নদীখন এই নদী খত আচলতে মেইন হয় বড়ো উপযোগী বুলি কোৱা হয়।
য বুলি কোৱা হয়। নিশ্চয়।
আৰু মই আৰু এখন নদীৰ কথা ক'ম বুলি ভাবিছো এইটো হৈছে ধনশিৰি নদী। অ, ধনশিৰি নদীৰ উৎপত্তি আচল্ততে নাগালেণ্ডৰ পাহাৰত হৈছিল।
পাহাৰত
আৰু ই গোলাঘাট জিলাৰ মাজেৰে গৈ পেলাই ব্ৰহ্মপুত্ৰত মিহলি হয়। আৰু এই নদীখনত মীন পালন আৰু কৃষিৰ অ', কাৰণে বহুত অ, বেৱহাৰ কৰা হয় যেনেকৈ ধৰি লওক আমাৰ গোলা লাঘাট জিলাৰ গোটেই প্ৰায় খিনি মানে পানীৰ ব্যা কথা এই নদীৰ পৰাই হয় বুলি জানিব পাৰছো।
হয়, নিশ্চয়। ত' ঠিক আছে আমাৰ সময়টো হৈ গৈছে ন
হয়, হয়।
হয়, ঠিক আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। হয়, আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক ঠিক আছে তেতিয়াহ'লে ধন্যবাদ।
ধন্যবাদ।